অ শুনিছো। কি কৈ আছ? শুনিছা নে? শুনিছা নে নাই? হা
খাইছ নে
মই শুনি আছো, তই?
মই, শুনি আছো।
কি কৰি আছ?
মই এনেই বোলো ঘৰুৱা কাম ইটো, সিটো কৰি আছোঁ।
অ' ভাত খালি? মই ইনে আছোঁ, বহি আছোঁ এনে। ভাত খালি নেকি? অ', মাহঁতৰ ভাল?
ভাল অ'।
ঘৰতে আছনে?
অ', ঘৰতে ভাত কিহে খালি?
ভাত দালি, আলুগুটি। মাছৰ পিটিকা তেনেকে। তই কিহে খালি?
মাতটো ভালকে অহা নাই এতিয়া ক অ এতিয়া শুনিছো
দাইল আলু তাৰপিছত মাছৰ পিটিকা তেনেকৈ
অ', মাছ ধৰ হেই অ অ মাছ বেপাৰি পা লোৱা নে ন ধৰিব ধৰি অনা?
অ', তোৰো ধৰি
অ
অ'। মই আকৌ তো হেৰিয়ে খালো মাটিমাহে খাৰ
অ', মাটিমাহ খাৰ পাইছোঁ, পাইছোঁ ভাল লাগে।
উম, উম, ভাল লাগে। আজি সেয়াকে বনালোঁ, তাকে খালোঁ আৰু।
ক'ৰবাত ফুৰিবলে, মেলিবলে নাই যোৱা নেকি তই?
গৈছিলোঁ। যোৱা সপ্তাহতো নগাঁও গৈছিলো বৰদোৱা যোৱা সপ্তাহত নগাঁও বৰদোৱালে। নতুনকে যেন বনাইছে।
নতুনকে বহুত ধুনীয়াকে বনাইছে এতিয়া। নাই যোৱা যাম বুলি ভাবিহে আছো
অ', যাবি, যাবি বহুত ভাল লাগে।
কেনেকুৱা দেখিলি?
দেখিবলেতো বহুত ধুনীয়াকে বনাইছে, তাৰপিছত তোৰ-তোমাৰ হা
বহুত ধুনীয়াকে বনালে বো
ধুনীয়াকে বনালে তোৰ-তা তাৰ পিছত মই হেৰি বিষ্ণু অৱতাৰ কেইটা যেন মস্য কুৰ্ম নৰ গোটেইকিটা মানে তোৰ মূৰ্তি স্থাপন কৰা আছে।
অ'।
শুনি আছানে?
শুনি আছো অ'।
মূৰ্তি স্থাপন তাৰপিছত তোৰ মানে, তাত চবেই চাদৰ মেখেলা, চুুৰিয়া এনেকুৱা মানে তোৰ আমাৰ পৰম্পৰাগত সাজ-পাৰ বোৰে পিন্ধি যায়।
অ'।
আৰু তোৰ ডাঙৰকে খোল এটা বনাই থোৱা আছে হা
অ' অ' খোলটো দেখিছো মই মানুহবোৰে কোৱা শুনিছো।
আৰু তো মুখ্য যোনখন হেৰি আছে দোৱা আছ ছে সেইখনো বহুত মানে ডাঙৰকে বনাইছে ইমান ভাল লাগে গৈ পিনি মানুহ মনেতো ভিৰে হৈ থাকে।
অ,
তাকে গৈ মেলি আহিলো যাওঁ যাওঁ বুলি বহুত দিনৰ পৰা ভাবি আছিলো। নগাঁও তেনকাই,
কোন কোন গলি তোৰ লগত কোন গৈছো আৰু
মা বা মই দেউতা। উ তেনেকে গাড়ী লৈ পিনি গ'লো গোটেই কেইটা। তিনটাকে গ'লো আৰু ৰাতিপুৱা সোনকালে গৈ পিনি তাৰপছত তোৰ ৰাতি আঠ, হাতৰ বজাত ঘূৰি আহিলো সোনকালে গলে সোনকালে ঘূৰি আহিব পাৰি আৰু
আহ,
তাকে নগাঁওতে ইমান ধুনীয়া হেৰিখন বনাব। কেতিয়াও ভবাই নাছিলো।
অ, হয়।
অ', যাবি যাবি আকৌ নাইনপোৰত পিছত নাই অ', যাবি বহুত ভাল লাগে। যাবি বহুত ভাল লাগে বোলো।
অ',
আকৌ নাৰায়নপুৰতহে মাধৱদেৱ কলাক্ষেত্ৰ ইমান ধুনীয়াকে বনালে।
অ', সেয়া চাবলৈ মই গৈছো বাৰু। গৈছো অ',
এহ ৰাতিৰ আঁতৰ পৰা মানুহ আহে ন চাবলৈ আহে মাধৱদেৱ কলাক্ষেত্ৰ আকৌ লেটেকো পুখুৰী আছেই।
লেটেকু পুখুৰীও ধুনীয়াকে বনালে এতিয়া।
অ',
তই লেটেকু পুখুৰীলৈ গৈছনে?
সেয়া মানে বাহিৰৰ মানুহ আহে আমাৰ অসমত ফুৰিবলৈ অসমৰ মানুহ যায় বাহিৰলৈ
বাহিৰলৈ অ',
অসমতে ইমান জেগা আহে মানে ঠাই আছে ঘুৰিবলে কিন্তু আমাৰ অসমৰ মানুহে একো ঠাই নাই নাই বুলি বাহিৰলৈহে ফুৰিবলৈ যায়।
প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য্য অসমৰ। ব্ৰহ্মপুত্ৰই আছে হয় নাই, অ', ব্ৰহ্ম পুত্ৰ ব্ৰহ্মপুত্ৰ আছে, বৰাক নদী আছে আৰু কিমান নদী আছে। পাহাৰ আছে পৰ্বত চব আছে।
চব আছেটো। আকৌ এইফালে কামাখ্যা আছে কামাখ্যা এতিয়া কিমান হাত লাগিছে বুলি ভিৰ হৈ আছে মানুহ।
উম
সাধু সন্যাস অ', অম্বুবাচী মেলা আছে সাধু সন্ন্যাসী চব আহিছে আকৌ পৰ্যটকবোৰ আহে ন
অ', ভাৰতৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা পৰ্যটক আহিছে।
অ', আমাৰ মানুহ বিলাকহে অসমত সেই ফুৰিবলৈ জেগা নাই বুলি বেলেগ বেলেগ
উম কামাখ্যা ফুৰিবলৈ গৈছানে?
গৈছোঁ গৈছোঁ তই গৈছ নাই?
ময়ো গৈছো কিন্তু অম্বুবাচী মেলাত তেনেকে গৈ পোৱা নাই।
অম্বুবাচী মেলাত ময়ো নাই পোৱা বাৰু গৈ। কিন্তু তাৰ আগত গৈ আহিছিলো তোৰ মানে এতিয়া মানে আগতে মেইন মানে যোনটো মুখ্য মানে ৰাস্তা আছে সেইটো পা মানে যাবলৈ গাড়ী চাড়ী সুবিধা নাছিলে ন এতিয়া গা গাড়ী চাড়ী সুবিধা আছে।
অ',
ভাড়াওতো দহ টকা নে বিশ টকা লয়।
অ', এতিয়া অম্বুবাচী মেলাৰ কাৰণে বহুত সুবিধা কৰি দিছে চৰকাৰে
অ', থাকিবৰ কাৰণে কিবা হেৰি তম্বু তৰিও দিছে পায়
অ', তাৰ মানে ভক্ত সকল গৈছে যে খোজকাঢ়ি তেনেকে গৈছে সেইটো কাৰণে ৰাস্তাৰ কাষত মানে পানীৰ ব্যৱস্থা কৰি দিছে চাহ ব্যৱস্থা কৰি দিছে যাতে ৰ'দত বা বৰষুণত ৰব পাৰে জিৰণি ল'ব পাৰে তেনেকে।
ইমান সুবিধা কৰি দিছে মই তাকে যাম যাম বুলি ভাবিছোঁ। অম্বুবাচী মেলাতে কোনোবা এপাক
অ', অহা বছৰ মানেহে
উম অহা বছৰ মানে যাব লাগিব। সাথ মানে নাই তহঁতৰ।
উম। আমাৰ নেমানে বাৰু
অ', ত সাথ লাগিলে পূজা চূজা এইবোৰ কৰিবলৈ নিদিয়ে। তাৰপিছত উম পূজা চূজা কৰিব নিদিয়ে আকৌ। টো মানে সেই ছোৱালী মানুহৰ অসুবিধা হ'লে মানে মাহেকীয়া
মাহেকীয়া
উ মাহেকীয়া হ'লে মানে সেই তোৰ চেণ্ডেল তেণ্ডেল পিন্ধি থাকিব দিয়ে মানে। মানে বহুত নিয়মত থাকিব লাগে কেইদিন সাথ লাগিছে বুলি।
মানে মাটি গছকিব নাপায়, নে কি?
সেইটোৱে। মাটি গছকিব নাপায় আকৌ তোৰ মাটি চাটি খান্দিবও নিদিয়ে নহয়। আকৌ তোৰ বিয়া অ'। বিয়া তাৰপিছত সকাম চকাম সেইবোৰ এনেকা মানে ধৰ্মীয় অনুষ্ঠান বোৰ কৰিব নাপায় হেনো।
উম।
তাকে অগ্নিনাভ মন্দিৰলৈহে যাম বুলি ভাবিছো এইবাৰ। শিৱসাগৰ নাজিৰাত যে আছে।
অ', মই নাই যোৱা বাৰু।
অ', শুনিছোঁ বাৰু মানুহ হেনো ৰাতিপুৱাতো চাৰিটামান বজাৰ পৰা চাকি আৰু শৰাই দিব লে মানুহো পুৰা ভিৰ লাগি থাকে হেনো। মানে সোমাবলে জেগা নাই আৰু মানে মন্দিৰটোতো মহত্ব আছে নহয় বহুত।
উ
হে মানুহ একদম পুৰা ভিৰ লাগি থাকে।
মানে মালিনী থানলৈ গৈ পাইছ নাই?
চিলা পথাৰত যে আছে?
অ', চিলাপথাৰ, ধেমাজিৰ পাৰ হৈ চাগে।
উম গৈছিলো আগতে এবাৰ।
উম তাতো সেয়াও বোলে বহুত ধুনীয়াকে বনাইছে।
অ', বহুত ধুনীয়াকে বনালে। আগতে মানে অ', আগতে মানে যেনেকুৱা আছিল তাতকে বহুত
তোৰ মাতটো নাই অহা।
উনশ
তোৰ মাতটো নাই অহা। এতিয়া অলপ অলপকে ভগা ভগাকে আহিছো।
এতিয়া?
মোৰ মতটো শুনি আছনে তই?
অ', অ', শুনি আছো।
অ', এতিয়াহে মোইয়ো শুনিছো এতিয়া শুনিছো।
আজি বতৰটো কেনেকুৱা সেইফালে?
আজি বতৰটো অকমান ডাৱৰীয়া। অ', দুপৰীয়া সময়ত বৰষুণো দিছিলে।
অ', দুপৰীয়া সময়ত অ', উম। মই পৰীক্ষা দিবলৈ গৈছো নহয় তেতিয়া তোৰ লখিমপুৰ সেইফালে নগৰতটো হেৰি হৈ বৰষুণ দি আছে আকৌ এইফালে ঘৰ এইফালে আকৌ বৰষুণতো নাই। আধা দিছে আধা নাই দিয়া। জল জলবায়ু পৰিৰ্বতনৰ কাৰণে হৈছে আকৌ।
উম।
সেইটোৱে গছ গছনি মানুহে কাটি দিছে মানে জলবায়ুৰ ওপৰত প্ৰভাৱ পৰিছে বনাঞ্চল ধ্বংস কৰিছে।
পৰিৱেশ বিনস্থ হৈছে।
সেইটো কাৰণে সেই সেইটো কাৰণে বতৰো পৰিৱৰ্তন হৈছে। যেতিয়া মানে তোৰ বৰষুণ দিব নালাগে তেতিয়া বৰষুণ দিয়ে যেতিয়া ৰ'দ বন নাগা ৰ'দ দিয়ে, তেনেকোৱা খেলি মেলি হৈছে ন।
অ এতিয়াৰ খেতি বাতি কৰি খোৱা মানুহসকলৰ কাৰণে অসুবিধা স সন্মুখীন হৈছে তেওঁলোক।
উহ। মানে কেতিয়াবা খেতিৰ যোনটো হেৰি সময় হয়, সেইটো সময়ত আকৌ বৰষুণতো লাগে সেইটো সময়ত নিদিয়ে। আকৌ যেতিয়া নালাগে সেইটো সময়ত দিয়ে তেনেকুৱা নিচিনা হৈ পয় খেতিয়কৰো মানে কষ্ট হয়।
শস্য চস্য সিচিবলে। আমাৰ ঘৰত খেতি কৰে বাও কৰে কৰে।
অ তই পথাৰলে যা নাই ৰুবলে?
পথাৰলে তেনেকে কেতিয়াবা যাওঁ আৰু।
উম উম।
মিতা যা নহয়?
মই যাওঁ মই জানো কাম কৰিব সেইবোৰ।
অ তাত ব তাত ব নাই?
মই তাঁত ব'ব জানো। তাঁত লগাই থৈছো নহয়। গামোচা লগাই থৈছো। গামোচা। উম।
গেখন?
বহাগ বিহু আহিলে বিহুৱান
বিহুৱানে এ বিহু দিনা যাম কৈছোঁ তাই আৰু আচল আৰু।
উম।
তাৰ মানে গামোচাখন দি যাবিচো তই মানুহ আন